হেল্ল' উম শুনিছা? উম, ইমান ইমান দিন মোৰত ফোন কৰিলা কিয়?
এ কি ক'বা তোমাৰ তাত ফোন লগাওঁ ফোনেই লাগিব নিবিচাৰে। কি বা হৈ আছিলে! অ' এই নেটৱৰ্ক প্ৰব্লেমৰ কাৰণেই হৈ আছে।
উম, এ আজিকালি কি আৰু এগাল এগাল নেট ভৰাবা কিন্তু তোমাৰ চিষ্টেম আজি তো-তোমাৰ কিমান হেৰিটো পেকটো?
মোৰতো তোমাৰ টু জি বি আছে যে এ টেলিত থ্ৰী ফৰ্টি নাইন।
অ', মইয়ো বাৰু সেইটোৱে ভৰাও আজি আগতে মই তিনিশ ভৰাইছিলো। তাত তোমাৰ সেইটো পেকটো গায়ব হৈ গ'ল কিবা।
অ', সেইটো নোহোৱা হৈ থাকিলে।
এতিয়া চাবা কেইদিনৰ পিছত এনেকুৱ হ'ব এক হাজাৰ টকীয়া পেক ভৰাব লাগিব।
যিহে মানে কোম্পানীবিলাকৰ কি যে টাইপ কৰে নহয় গ্ৰভমেন্টৰ লগত। একটো চোৱা আঠাইশ দিন দিব বাৰ মাহত আকৌ দুই-দুদিনকে আঠাইশ দিন। বাৰমাহত সিহঁতে তেৰটা ৰিচাৰ্জ কৰিব। আকৌ চাৰ্ভিচ দিব ইমান বেয়া। কিবা এটা তুমি, অনলাইন তুমি কৰিলা ঘুৰি থাকিব, ঘূৰি থাকিব, ঘূৰি থাকিব। মই তেতিয়া অলপ আগতে পৰিবহন এপটো খুলিলোঁ। এম পৰিবহণ। ঘূৰিয়ে আছে, ঘূৰিয়ে আছে, ঘূৰিয়ে আছে।
এই মাথা গৰম হৈ যায়। এই পে'মেণ্টৰ সময় তেনেকুৱা হ'লে আৰু খং উঠে।
এ কি কবা এনেকে যে কিমান যে মোৰ পেমেণ্ট ফেইল মাৰি দিয়ে নহয়। আকৌ আমাৰ এই কি হয়। এটা মানে আমি য, উ টাউনত যাওঁ যদি বি এ চেনেল আগতে পাই আছিলে। বি এ চেনেলটো ঘৰত নাপায় কিন্তু টাউনত হ'লে পাই আছিলে এতিয়া বি এ চেনেলটো মানে বেয়া হৈ থাকি বি এ চেনেলৰটো মানে কিবা এটা ঘটলা হৈছে, চৰকাৰে বি এ চেনেলক ইমান এটা হেৰি দিয়া নাই। মানে পাত্তা দিয়া নাই ক'বলৈ গ'লে।
চৰকাৰী হেৰি হয় না, এতিয়া এই মই কোৱা শুনছিলো মাহেন্দ্ৰা নে ই যে এই বিজেচ মিনজন, তেওঁক বোলে কিবা অ' নহয় মানে কিমান, ইবাটা আছিলে ইয়াৰটেল নে জিঅ' ক'বাত তোমাৰ হেই বি এ চেনেলৰ গোটেই টাৱাৰখিনি যে। এখিনি অ'। ভাড়া তোমাৰ দি দিছিলে। লিষ্টত দি দিছিলে তাইছত তোমাৰ লিষ্টৰ পইচাই নিদিলে
উম এইটো সিহঁতৰে মানে দাদাগিৰি চলি আছে ক'বলৈ গ'লে।
এ চৰকাৰে যদি নিৰদিলে তিহতে অকমান তাফ অকমান কাঢ়া হ'ব লাগিব ন।
অ'।
এইটো চাবলৈ গ'লে এইটো আমাৰ টকা খিনিতো নষ্ট হোৱা হৈছে লাষ্টত চৰকাৰৰটো একো নাযায়। সিহঁতে নিজৰ পকেট পৰাটো খৰচ নকৰে। কথাটো সেইটোৱে।
ক'বও নোৱাৰি।
সেইটোৱেই ন কথা।
আকৌ সিহঁতক আমিয়েই বনাও ন।
তুমিয়ে টকা দিবা তুমিয়ে হেৰি কৰিলে, ধৰ ৰিপৰ্ট দিবা, তাৰ পাছত তোমাকে আকৌ আহি কিনে দি দিব মাধ মাৰটো।
তাকে চোৱাচোন মানে মই শুনিছো আৰু এই যে বি এছ এন এল চোৱা বি এছ এন এল আমাৰ ভাৰতত ইমান এটা পুৰণা নেটৱৰ্ক ন - চৰকাৰী আগতে - যেতিয়া বি এছ এন এল মানে চিম বিলাক যেতিয়া ওলাইছিলে বি এছ এন এলৰ চিম থাকিলে মানে মানুহে - ভয়ে কৰিছে অ বি এছ এন এলৰ চিম চলাই হা- আৰু বি এছ এন এলৰ নেটৱৰ্ক ইমান ষ্ট্ৰং আছিলে
উম।
সেই বি এছ এন এল দি চন্দ্ৰয়ানলৈকে বোলে পঠাই দিছে।
ঐ চাল।
সেই বি এছ এন এল ক। এতিয়া চোৱা কি কৰি ৰাখিছে চৰকাৰে! এইটো চৰকাৰৰ মা- নে চৰকাৰৰ দুখ বুলি ক'ব লাগিব সিহঁতে পুঁজি পতি কেইজন মানৰ মানে এই সুবিধা হোৱাকে কিবা কাম কৰি আছে যেন লাগি আছে মোক।
হয় সেইটো।
চৰকাৰৰ চৰকাৰক মানে মই সমালোচনা কৰিব যোৱা নাই মইনো কোন ন সমালোচনা কৰিবলৈ কোৱা? কিন্তু মানে যিমানখিনি আমি বুজি পাইছো আৰু যে এতিয়া এই বি এছ এন এলৰ টাৱাৰ বিলাকক কিয় জিও'ক কিহতে ভাড়া কেনেকৈ দিব পাৰে।
অ', সেইটো হয়।
সেইটো কিকৈ মইও মানে ইউটিউবত চাইছিলো দেই ভিডিঅ'টো তুমি যিটো কৈছা। খে হেজাৰ নে কিমান টা বোলে আছে টাৱাৰ বি এছ এন এলৰ।
উম গোটেই গোটেই ৰেখন।
উম ধেমালি নেকি আশী হাজাৰ টাৱাৰ কোৱাচোন।
সেইটো ন সেই গোটেই টাৱাৰখিনি আকৌ আমাৰ টেক্স পাৰ্টি বনোৱা।
তাকে টো।
অহ টোৱে ন এতিয়া বি এছ এৰ মোৰ মাতে ভ এচন চিম ইউজ কৰিছিলো। মানে তোমাৰ আধাৰ কাৰ্ড বনাব কবোপৰে বি এছ এনল বনাব কিবা এনেকুৱা স্কিল চলি আছিলে। মানে বি এছ এনল চিম এখন বনাবলৈ তোমাৰ আধাৰ কাৰ্ড খন বনাই দিব সিহঁতে।
অ'।
বি এছ এনল চিম এখন কিনিলো ত দু বছৰ মান চলালো এই এনেকুৱা মানে বহুত ইমানে বেয়া তোমাৰ নেটৱৰ্কটো। এ তোমাক ফোন কৰিবা তুত তুত এনেকে থাকিব আকৌ তোমাৰ কোনবাই ধৰি লোৱা ফোন কৰে তুত তুত তেনেকে থাকিব এতিয়া ধৰা তুম কিবা মোৰ অৱস্থা কেলা বেমাৰ হৈছে যদি মই তেতিয়া দিনত ফোন কৰো শুকুৱাই থাকে। ত' কেনেকে হ'ব কচোন।
অ'।
এতিয়া মানুহতো বা মানুহজনে দেখোন এনেকে কৈ থাকিব অই তোৰ কি সেত যতি একেখা ফাইট হু'ব নাই মৰি গ'লে ভাল হ'ব। এনেকে থাকিব নোৱাৰি।
হ
তোমাৰ মই
মই মানে এইটো নম্বৰ মাজতে তোমাৰ প্ৰথমতে, কোৱা তুমি কিবা কৈ আছিলা।
অ', মই মানে এইটো নম্বৰ যোনটো ইউজ কৰিছে বি এছ এনল নম্বৰ য়েহৈ কেবাৰ মই কনফাৰ্ম কৰি ললো।
অ'।
তাত খালি পেপে এতিয়া মানে হেৰি এয়াৰটেল হয় তোমাৰ নাম্বাৰটো ছেম হৈ। তাক খালি এটা বস্তু ভাল আছিলে বুজিছা। ৱান নাইটি নাইনত টু জিবি দিছিলে মন্তলী আৰু আনলিমিটেড কল।
অ', সেইটো মইয়ো ইউজ কৰিছো মোৰ এই নাম্বাৰটোৰ মাজত বি এছ এন এল আছিলে।
উম।
প্ৰথমতে মই মানে ভোডাফোন লৈছিলোঁ ইয়াত।
তাৰপিছতো ভোডাফোনৰতো অৱস্থা জানাই, এতিয়া বৰ্তমান কি হৈ আছে।
অই ভোডাফোনৰ বোলে তোমাৰ অ', ডেভলপ কৰিছে বোলে আগতকৈ মই কোৱা শুনিছো।
হয় নেকি।
উম মই বাৰু নিজে নচলাও কিন্তু মানে মই কুৱাহে শুনাইো। তোমাৰ আৰু সিহঁতৰ তোমাৰ পেকেজ বিলাক মানে অকণ খৰচটা হয়।
অ', আগতেও আছিলে বাৰু, মই যেতিয়া বি ভোডাফোন চলাইছিলোঁ বেলেগ বিলাগতকৈ খৰচাই আছিলে তাৰপিছত মই এইটো বি এছ এন এল কৰিলো দে বি এছ এন এল মানে ভাল পাই আছিলে। তাৰ পিছত বি এছ এন এল কৰিলো।
উম।
মাজতে এনেকুৱা হ'ল তোমাৰ বি এছ এন এল মানে যোৱা বছৰৰ কথা দেই। বি এছ এন এল মানে নেটৱৰ্ক নোহোৱা হৈ গ'ল ড এটা মানে ভালকে নচলে ত মোৰ মানে এটা কি ভাল হৈ আছিলে ওৱান নাইণ্টি নাইনত টু জি বি পাই আছিলোঁ আকৌ তোমাৰ ত্ৰিশ দিন হে
উম।
আঠাইছ দিন নহয়, নহয় সিহঁতৰ বি এছ এন এলৰ অ'। তাৰ পিছত বেয়া হৈ গ'ল উপায় নাই পিছত আকৌ জিঅ' ললো মানে এইটো জিঅ' কৰিলোঁ মই নাম্বাৰটো। ফ'টিন কৰিলো জিঅ'।
অ', যেতিয়া তাৰ প্ৰথম, প্ৰথম জিঅ' চিম লঞ্চ হৈছিলে বা সেই ক্ৰেজ আহিছিল ন। ৰিল ডাদটা আনলিমিটেড। তেতিয়া পৰাই তোাৰ এতি ইউিউব চিউবৰ হেৰি বাঢ়ি গ'ল।
চোৱা জিঅ' যেতিয়া মানে লঞ্চ হৈছিলে মই তেতিয়া জিঅ' চিম লৈছিলো ফ্ৰী।
উম।
মই ছয় মাহ ওলাইছো ফ্ৰী তাত তাৰ পিছত যেতিয়াৰ পৰা ৰিচাৰ্জ কৰিলে এতিয়াতো নিচাটো কেনেকুৱা ৰিচাৰ্জটো সে খালে কেনেকুৱা লাগে।
ম বা
তাৰপিছত তোমাৰ মই মতি যেতিয়াৰ পৰা ৰিচাৰ্ছ কৰো মানে টো জিবি কে ৰিচাৰ্ছ কৰো। এতিয়া কি হৈছে টু জি বি ৰিচাৰ্জ কৰোঁ নহয়। ওৱান জি বি টো একেবাৰে ঢাইডাই যায়।
অ'।
ইমান সোনকালে শেষ হৈ যায় মই মানে একদম মানে হাৱাই নাপাওঁ এইটো।
ইণ্টাৰনেট খতম হব এটা কথা মন কৰিলে মইতো মাজতে লেপটপৰ লগত অ', মই মানে ত মাজতে লেপটপৰ লগত মানে হ কানেক্ট কৰি লৈছিলোঁ টু জি বাই
তাৰপিছত তোমাৰ আৰু ওৱান জি বি থাকে নহয়। অলপ সময় তুমি চলাবা তাৰপিছত মেছেজকে আহিব নাইনটি পাৰ্চেণ্ট শেষ নাইনটি পাৰ্চেন্ট শেষ হোৱাৰ পিছত আৰু হাড্ৰেড পাৰ্চেন্ট হবলৈ কিমান সময় লাগে অলপ সময়ত। যায়গৈটেন পাৰ্চেটহে থাকে।
সেইটো হয় বাৰু মোৰ তোমাৰ এই ইণ্টাৰনেট যে কি কথা ক'লা যে মোৰ মই মাজতে কি হৈছে যানা মই এনে ওৱান পইণ্ট ফাইভ জি পাওঁ হা মোৰ খন তিনিশ টকীয়া আছে। তাৰপিছত মই তোমাৰ ৰাতি মানে মোৰ লেপটপত কাম কৰি আছিলোঁ। তাৰ পিছত মোৰ মানে নেটৱৰ্কৰ দৰকাৰ হ'ল ত মোৰ বিশ্বাস নেটৱৰ্কৰ নামত পাঁচ মিনিটমান অকল ইউজ কৰিছোঁ। মানে তোমাৰ যাই থত ভিডিঅ' এটাউ কৰিব লাগে মানে এই অডিঅ' এটা সৰু ক্লিপ এটা মোৰ মানে গোটৈই ওৱান পইণ্ট ফাইভ জিবি এ খতম হৈ থাকিলে।
পাঁচ মিনিটত।
অ মই ভাবিছোঁ এটো কি হৈ গ'ল। মানে মই ধৰা অ', মই ধৰা কামটো কৰি আছো ন কৰি পিনে মানে মোক শুৱ হৈছে আৰু অ', আৰু মই বুলো মোবাইল টো অকণ চাওঁ। তাত তাত চাইছোঁ তোমাৰ জিৰ' ম বি লেফ্ট।
অ', এ কি কবা একদম ঢাই ঢাই যায় হ ৰিচাৰ্জ। টু জি বি ত'ত নোপোৱা হৈছে মোৰ, এতিয়া মইটো আচৰিত লাগে মই আগ থাৰ্টি নাইন এটা ৰিচাৰ্জ কৰো বুজিছা।
অ', এ ভাই ওৱান উম।
থ্ৰি জিবি কে পাওঁ, তোমাৰ তিনিদিন
উম।
তাৰপিছত সেইটো দি মানে আৰু অলপ চিনেমা িনেমা চাই মোৰ, ভাল লাগে চিনেমা িনেমা চাওঁ আৰু।
চিনেমা চাও নেকি, মইও চাও বাৰু, ভাল লাগে।
মই নতুন চিনেমা বিলাক আহিলে, মানে দুদিন তিনদিন ৱেইট কৰি লওঁ। মোবাইলতে চাই দিওঁ, ক'ত আৰু হলত গৈ চিনেমা হলত গৈ ইমান টকা দি টিকেট কাটিব লাগে।
তাত সেইটো হয় আকৌ চিনেমা এটা বস্তু নাই কিন্তু যোনটো ইমান বেলেগ চলি আছে।
অ'।
পজ কৰি পিনে মানে তুমি কবাত যাব পাৰিবা, অকণ যদি কিবা কাম চাম আছে। সেই মাহত পজ কৰিব নোৱাৰা, আৰু ধৰ কিবা এটা আৰু কিবা এটা চাগে বুজি নাপালেও তুমি বেগ কৰি মেলি চাব পাৰিবা, অ'
বিন্দাছ, এই এইটোৰ কাৰণে ভাল লাগে মোৰ।
সেইটো মানে মোৰ, মোৰ নিজৰে চিনেমা হয় এনেকোৱা টাইপ।
মই তোমাৰ, এই ধুৰনধৰ যে ধুৰনধৰটো চিনেমাখন কিমান দিঘল দুটাও পাৰ্ট বহুত দীঘল, দীঘল নহয় জানো, মই মানে আৰামছে এতিয়া মানে আৰু কিবা কাম ওলাই যায়, বন্ধ কৰি কিনে, কাম শেষ কৰি কিনে আহি মানে পিছতহে চাওঁ, কেতিয়াবা কি হয় জানা ডেটা অলপ ৰাতি থাকি যায়, ত ডেতাত থাকি গ'লে কি হ'য় সেইটোতো বাৰটা বজাত যাবগৈ।
উম।
মই কি কৰো অলপ ধুৰণধৰ বা তেনেকে লগাই দিওঁ, বেলেগ চিনেমা বা ধুৰণদৰ এনেকে লগাই কিনে, সেই ডেতাটো শেষ কৰি দিওঁ, খেক কৰি কিনে বছ আৰাম চে শুই থাকো।
অ' সেইটো কিন্তু তামাম টেনশ্যন থাকে ন, নেট খতম নহলে কেনেকে খতম কৰি দিম।
এনেই খতম হব, এইটো এনেতো কিমান যে যায় এনেকে হিচাপ নাই।
অ' সেইটো হয়, কিন্তু মানে, এই নেটটো বাচি থাকে ন বাৰটা বাজো বাজো হৈছে, এই নেট তি খতম কৰিব লাগিছিলে, কেনেকে খতম কৰিব, সেনেকুৱা টাইপৰ এটা আহি যায়। যদি মানে, যদি খতম কৰি দিয়া পাৰো ন, মনতটো ভাল লাগি যায়, মই খতম কৰিলো অ'।
অ' তাৰপিছত তোমাৰ এই, বেছিভাগ মানে মই ইউটিউবৰ পৰা কেতিয়াবা কি কৰো, ইউটিউবৰ পৰা গৈ কিনে, মানে চিনেমা কিছুমান এই চাইনিজ বা তেনেকে হললউডৰ চিনেমা পালে ডাউনলোড কৰি কিনে থৈ দিওঁ।
এ, নেটফ্লিক্স ইউজ না নেটফ্লিক্স আমাজন প্ৰাইম।
নেটফ্লিক্স?
উম।
কিমান লয় পেকেজ?
এইটো মই হেৰি বা ইউজ কৰো। নেটৱৰ্ক, ইণ্টাৰনেট।
ইণ্টাৰনেট? আচ্ছা, আচ্ছা।
তাৰমানে এইটো ভাল হয় মানে, তেতিয়া মানে গোটেইখিনি ইউজ কৰিব পাৰিবা, ধুনীয়াকৈ।
অ'।
নহ'লে তুমি এ অ' মানে এপ টো ডাউনলোড কৰিলে কি হয় জানা, অকল নেটফ্লিক্টটোৱে চাব পাৰি। ত মই ইণ্টাৰনেট হে কৰো আৰু, এনে গম, গম, গম পোৱা নে এইটো কথা।
নাই মই এতিয়াহে গম পালো।
অ' দিম ৰবা, হেৰি মই কেনেকে মানে এইটো মানে তাত কি হয় জানা, এই ৱেবচাইটত মানে ইমান দাম দিব নালাগে, অকম কমতে হয় যায়, বেছি ৰ্খছা কৰিব নালাগে, দিচকাউন কপন দিয়ে ন সিহতে
অ' মোক মেচেজ কৰি দিবা চোন, এইটো কেনেকে কৰে।
উম ঠিক আছে দিয়া, হ'ব অ' দিয় এতিয়া মই, মই ৰাখিছো দিয়া বুজিছা এতিয়া।
হ'ব দিয়া, হ'ব। থেংক ইউ!